হেল্ল' হেল্ল
হেল্ল' কিয়া কৰ ৰহে হ কি কৰি আছা তুমি
হা
কি কৰি আছা তুমি
আৰে ভাই মই তেতিয়া এনে আছো এনে আছো অ
অ তুমি অকল হিন্দী কৈ থকা ন বাৰে বাৰে
হেল্ল এতিয়া বহি আছো আৰু বৰষুধ দি আছে কি কৰিম
অ আমাৰ এইফালে বৰষুণ দি আছে তোমালোকৰ সেইফালে
আমাৰ ফালেতো এতিয়া বৰষুণ দিয়া সেইকাৰণেতো কম্পিউটাৰো যাব নোৱাৰলো
অ কম্পিউটাৰ ক্লাছ লৈছা অ কিমান দিন কিমান দিন হ'ল কৰা
দুমাহ মান হ'ল আৰু
অ ঠিকে আছে
অ হৈছে আৰু বহুত খিনি হৈছে
অ ঠিকে আছে দে কৰা কৰা পানী বাঢ়িছেনে তোমালোকৰ ওচৰত নদীয়ে পানী বাঢ়িছে নাই বানপানী
নদীৰ পানী বাঢ়িছে মানুহ মাছ মাৰিছে তামাম বিৰাত
হয় তু তুমি যোৱা নাই পিছে মাছ মাৰিবলৈ
মই নাযাওঁ এতিয়া বৰশী টৰশী জাল চাল একো নাই না সেইকাৰণে নাযাওঁ আৰু
অ হয় হয় মাছ মাৰিতো ভালেই লাগে হয় নে নহয় সেই যে তোমালোকৰ যে আ আলিটোৰ যে আছিল সেইফালে যে পানীটো যায় কালভাৰটো আছিল যে
অ সেইফালে সেইফালে ইমান পানী অহা নাই আৰু এতিয়াও
অ মানে উঠি অহা নাই ন পানী
অ অ আহিব সেই ফালেও আহি যাব দুই এক দিনৰ ভিতৰত আহি যাব
অ তেনেহ'লে ভালেখিনি পানী আহিছে কোনোবাৰ কোনোবাটো ব্ৰিজো ভাঙি গৈছে না ট্ৰেইন যোৱা ৰাস্তাটো ব্ৰিজটো ভাঙি গৈছে কতবা কতবা
হা হা হা
কতবাৰ কতবাৰ ব্ৰিজো ভাঙি গৈছে ট্ৰেইন যোৱা ব্ৰিজ
অ দেখ দেখা পাইছোঁ এইটো মই নিউজত দেখা পাইছো ময়ো দেখা পাইছো
মই ৰিল চাই আছোঁ ইনষ্টাগ্ৰামটো দেখা পাইছোঁ
অ মই দেখা পাইছো এইটো এইটো ডেনজাৰ ভাৱে
মানে গৰাখহনীয়া হৈ আছে না পূৰা সেইকাৰণে এনেকুৱা হৈছে হয় পিছে ভাত চাত খালা নে নাই
হা
ভাত খালা নে নে
মই
হয়
মই এতিয়ালৈকে মুখে ধুৱা নাই।
এই ৰাতিপুৱা উঠাই নাই নেকি তুমি এতিয়ালৈকে?
নাই ৰাতিপুৱা উঠিছিলোঁ পাঁচটাতে উঠিছোঁ। পাঁচটাত উঠি না আৰু বাহিৰৰ পৰা ফুৰি ফুৰি আৰু গৈছোঁ। গৈ কিনে ঘুমাইছো আৰু উঠাই নাই।
অঁ খাৱা নাই একো?
নাই খোৱা।
অ হুম। ত কৰি আছে ঘুমায় ঘুমায় তে মোবাইল চাই আছা নেকি?
নাই এতিয়া উঠোছো এতিয়া বহি আছো পাকঘৰত বহি আছো আৰু।
অঁ হয় হয় হয় ঠিকে আছে দিয়া। পিছত তুমি ভিডিঅ' চিডিঅ' বনোৱা নেকি তুমি?
ভিডিঅ' মই।
অঁ হয়।
অ মই গেমিং ভিডিঅ বনাই আছো বাট এটা ভিউচন আহে এটা কৰি এটা ভিডিঅ'ত এটা ভিউজ আহিছে। তিনি চাৰি ঘণ্টা পিছত এটা ভিউচ চাই না বানঙে নেকি আৰু ভিডিঅ'।
দেখিছিলোঁ মই ভিডিঅ' এটা দেখিছিলোঁ মানে কি ভিডিঅ' আছিল জানা মানে হাতীয়ে আল আছিল হাতীৰ ওলাইছিল নহয় হাতীৰ ভিডিঅ' খা পাইছো। জংঘল জংঘল আছিল হাতী বহুত যায় আছিল সেয়া দেখা পাইছো অ তুমি তুমি নিজৰ কেমেৰা দি কৰিছিলা নেকি ভিডিঅ'টো?
না এইটো মোৰ নিজৰ কেমেৰা নহয়।
অঁ মানে বেলেগে দিছিল ভিডিঅ'টো তোমাক? অঁ মানে ইমান ওচৰৰ পাতেকৰিছা ভৰি ভয়তো লাগব নাই হয়েনে নহয়?
হয় হয় কিন্তু মোৰ ইউটিউব চেনেলটা কি হৈছে ভিউচ নাহে এটা দুটা কৰি ভিউজ আহে লাইকটো দূৰৰ কথা ভিউচে নাহে।
অঁ দি থাকিবা দুটা দুটাকৈ দিবা আৰু শ্বেয়াৰ কৰিবা ক'ৰবাত ক'ৰবাত আৰু ফেচবুক ফেচবুত লিংক কৰিবা বেলেগ বেলেগ ইনষ্টাগ্ৰামত লিংক কৰিবা ত' তেতিয়াহে অলপ ভিউটো বাঢ়িব না।
কাক শ্বেয়াৰ কৰিম কোনো নাচাই?
অ শ্বেয়াৰ কৰিলেটো আজিকালি কায়ো নাচায় কিন্তু সেইটোৱে কলাপ কৰিব লাগে মানে। বেলেগৰ লগত ধৰা ইষ্টৰি লগাই দিলে কোনোবাই কিবা কৰি দিলে সেনেকুৱা হয় তেতিয়া হয় চাই। মানে এতিয়া সেইটোৱে বেলেগ বেলেগ আইডিয়াৰে বনাব লাগিব মানে ফেচবুকত তোমাক দিব লাগিব আৰু ই
নাই ষ্টেটাচ লাগালেও কোনো নাচাই।
অ গেম ভিডিঅ আজিকালি এনেকে নাচায় সৰু ছোৱালী বিলাকক চাই না। সৰু ছোলিবিলাক ফিৰত যাব লাগিব না।
সেইটাইতো।
সেইটো এটা কাম কৰিবা নতুন আইডি কিছুমান বনাব ফেচুবুকন ষ্টিটাগ্ৰামত বনাবা তাতে এই ইউটিউবৰ লিংকবিলাক দি দিবা মানে ইউটিউবৰ কিবিলাক অলপ তাতে
মই এটা নিউ নতুন ইউটিউব ফুলব খুজি আছো আৰু এটা ইনষ্টাগ্ৰাম সেইটোত মোৰ সেইটো মই কাকো ফলো' নকৰো কাকো একো নকৰো খালি অনলি ভিডিঅ' চাই যাম কাক কৰিব কি কৰিব কৰি থাকক। ভিউজ আহিলে আহিব নাহিলে নাই।
অঁ সেইটোৱে ভাল ভাবিছে মইতো সেইটোৱে ভাবিছোঁ কিন্তু এখন চাই লৈ না কিছুমান চেনেলটো এতিয়া চাই দেই আৰু। তেতিয়া কিবা কিবি ক'লে আৰু ডাউন হৈ যায় মনটো না।
মই যোনটো বনাম এতিয়া, বনামিটো চাইৰি আৰু চং।
হয় হয় এইটো কাকৈ ফল' কৰিব নালাগে এইটো হয়।
চাইৰিয়া চাইৰি চাইৰি চাইৰি।
হয় ভাল তুমিতো ভালে চাইৰি জানা, তুমি কবি কবিতা লিখিছিলা ন?
অঁ।
হয় আমাৰ আমাৰ ইয়াতেও এটা ক্লাব আছে তাতে গৰম বন্ধত এসপ্তাহৰ কিবা খেলা ধূলা কিবা ৰাখিছো যাতে কিবা কিবি কবিতা আবৃত্তি বা আকস্মিক বক ক্তৃতা, কুইজ আৰু কিবাকিবি হ'ব প্ৰগ্ৰাম চগ্ৰাম আমাৰ।
বাট মইতো মোৰ আৰু কিন্তু মইতো আবৃত্তি কৰিব নাজানো না।
অ ত লখি লিখিব জানা না আৰু টো প্ৰচাৰ পত্ৰিকা বনাম চাগে কিজানি। কোনোবাই যদি কবিতা লিখি আনে, কোনোবাই যদি সাধু কথা লিখি আনে, সেইবিলাকো দিম গান চান লিখি আনে যদি কোনোবা কোনোবাই কি ত' সেইবিলাকৰ প্ৰচাৰ পত্ৰিকা এটা উদ্ঘাটন কৰিব লাগিব আমাৰ ইয়াত।
অ অ মই আবৃত্তি কৰিব নাজানো নহয়, আবৃত্তি কৰবা বাট এ আবৃত্তি কৰবা জানো কিন্তু অলপ অলপ সেনেকে ভাল হ'ব না সেইকাৰণে
অ তোমাৰ যদি কবিতা ছবিতা আছে এটা দিবাচোন মই তোমাৰ নামটোৱে দিম দে মোৰ নাম নি তোমাৰ নামটোৱে দিম, তথাপি তোমাৰ নিজে যে লিখিছা তুমি দুটা এটা কবিতা দিবা এটা হ'লেও দিবা মানে মইটো লিখি ত হোৱাটছআপত দিবা মই লিখিহেনে তোমাৰ নামটো তলত দিম আৰু দিনে জমা দি দিম মানে।
ক'ত এইটো ক'ত দিব লাগে?
এইটো মানে আমাৰ এটা ক্লাব এটা খুলিছে ন এটা ফাউণ্ডেশ্যনৰ আছে এটা এন জি অ' আছে এইটো ফাউণ্ডেশ্য তাহহঁ মানে গৰম বন্ধত এক এপ্তাহৰ মানে কিবা খেলা ধূল প্ৰগ্ৰেম পাতিব, বহুত কিবা কিবি এক্টিভিতী হব গছ
অ ময়ো যাম তেনেহ'লে।
চিলাই তো, হয় ঠিক আছে আহিলে আহিব পাৰিবা। ত' ৱেলকাম সকলোৰে বাবে মানে কি আছে ৱেলকাম আছে।
কিন্তু যাব গ'লেতো যাব পাৰো কিন্তু এটা মোৰ টিউচন এতিয়ালৈকে বন্ধই দিয়া নাই কয় কি গৰমৰ মাহটো কৰিব।
অঁ আমাৰ প্ৰ'গ্ৰাম কি আমাৰ কাৰ্যসূচীটো হ'ব তেৰ জুলাইৰ পৰা হ'ব, তেৰ জুলাইৰ পৰা ঊনৈছ জুলাইলৈকে হ'ব।
তেৰ জুলাইৰ পৰা ঊনৈশ জুলাই বহুত দিন হৈ গে'ল।
অঁ ত' তাত
এইবিলাক জমা থমা মই জোনবিলাক দিব খোজোঁ যিবিলাক দিব খুজি বিচাৰিছো সেইবিলাক জমা কোনদিনা ল'ব?
এই দিলেই হ'ল আৰু দিলে মানে ল'ব সংগ্ৰহ কৰিব সিহঁতে। সিহঁতে সংগ্ৰহ কৰিব সিহঁতৰ ধ, অঁ হয় হয় সিহঁতৰ যদি আমি যদি প্ৰচাৰ পত্ৰিকত কি কৰোঁ বহুত মানুহে চাব তাহাঁতে ফটো ল'ব ফটো লৈ তাহাঁতে ছ'চিয়েল মিডিয়াত আপলোড কৰিব, অলপ হ'লে কি এই ফেমাছ হ'ব বস্তুটো, সেই কবিতাটো কাবাৰ যদি ভাল লাগিব পাৰে পঢ়ি কেনে তলটোৰ নামটো থাকিব না তোমাৰ নামটো থাকিব তলত, তেতিয়া কবিতাটো অলপ পপুলাৰিটি পাব না।
এনেও যায়হেনা চাই ভাল লাগব, ময়ো যাম ফুৰব যাব খুজিছো না।
হয় হয় বহুত বহুত ল'ৰা ছোৱালী আহিব। আৰু আমাকো কিছুমান কাৰ্যসূচী দিছে যেনেকে যেনে কুইজ কম্পিটিশ্যনটো পাতিম তেনেহ'লে মোক কুইশ্যনবিলাক সুধিব লাগিব সৰু ল'ৰা ছোৱালী, এল পি স্কুল দুটা এল পি স্কুলৰ ল'ৰা ছোৱালী আহিব হা, মানে তাতেটা এল পি ইচ স্কুল আছে তাতেই এল পি স্কুলতে পাতিম আমি, ক্লাবৰ লগতে এল পি স্কুল এটা আছে ত এল পি স্কুলৰ তাতে ল'ৰা ছোৱালীবিলাক থাকব আৰ বেলেগ এটা এল পি স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক আহিব। মানে ল'ৰাবিলাক ট্ৰাইবেল মানে ৰাভা হাজং এনেকুৱা টাইপৰ ল'ৰা ছোৱ বল থাকিব সৰু সৰু ল'ৰা সৰু সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ থাকে আৰু কিছুমান যেনে গ্ৰেজুৱেশ্যন লেভেলৰ আৰু হাই চেকেণ্ডেৰী লেভেলৰ কিছুমান ল'ৰা-ছোৱালী থাকিব। তেনেকুৱাই আৰু আৰু বাহিৰৰ পৰা কিছুমান ল'ৰা ছোৱালী আহিব আৰু মানে সেনেকুৱা।
ঠিকে আছে।
আৰু টিচাৰ, টিচাৰ টিচাৰেও থাকিব অলপ চলপ, আমি অলপ সহযোগ কৰিম কিন্তু, কামটো আম আমাকে সহযোগ কৰিব লাগিব বেলেগ বেলেগ কামত আৰু তেনেকুৱাই
মানে তোমালোকে পাতিছা এইটো?
হয়, হয়, আমাকে আমিয়ে পাতিছোঁ মানে, পইচাটো শা এ, এই এন জি অ'ৰ ফালৰপৰা দিব কিন্তু, আমাৰো কাৰ্য আছে, কাম হাতে কামে লাগব লাগিব আৰু কামবিলাক মানে মেনেজ কৰোঁ, কি কৰবা লাগব, আছে টিম আছে বহুত কিন্তু আমিও অলপ অৱদান দিব লাগিব, মোকো অলপ অৱদান দিব লাগব কিছু, যি যি পাৰোঁ আৰু।
অ', ঠিক আছে মই লিখ খি আনা, লিখি লৈ নাযাওঁ, তাতে যাই লিখিম কিন্তু, মই ফটো মই মাৰি লৈ যাম, মোৰ ডায়েৰীৰ পৰা।
হয়, হয়, ঠিকে আছে, যদি দিব পাৰা যদি ভাল। আৰু আহিব নোৱাৰিলে ইয়াতো, ওৱাটচ এপতে মোক দিব পাৰা যদি মই দি দিব পাৰিম মানে। কিবা এটা মোৰফালৰ পৰা, সেইটোৱে। মই নিজ নিজেও কিবা এটা লিখিব চেষ্টা কৰিম, কবিতা, যদি নোৱাৰিলেও তোমাৰটো মই দিম, তোমাৰ নামটোও দি দিম।
মই যামতো, ৰ'বা হ'ব, কিবা কয়? এ, দুটা লৈ যাম।
অ', আনিব পাৰা, তোমাৰ যি আছে, যেইটা আছে যি যি যি যি তোমাৰ টেলেণ্ট আছে তোমাৰ, কবিতা আবৃত্তি ক'ব কিবা কবিতা লিখা, কিবা কাহিনী লিখা, কিবা ধৰা কিবা চায়েৰী তায়েৰী কিবা লিখা আছে, কিবা তোমাৰ নিজৰ যিটো।
চায়েৰী আছে, চায়েৰী কিমান গিলা লাগিব সেইটা কোৱা?
নাই, নাই, যি আছে সেইটোৱে, এই মানে যিটো কৰি পাৰফৰ্মেঞ্চ কৰি দেখাব পাৰ ভাল এটা যদি কিবা তুমি সেনেকুৱা যদি প্ৰতিযোগিতা পাতে তুমি পাৰফৰ্ম কৰিব পাৰিবা, নহ'লে বেলেগ প প্ৰতিযোগিতাবিলাক এনজয় কৰিব পাৰিবা। আৰু কবিতা আবৃত্তি চাগে হ'ব, কবিতা কবিতা কবিতাৰ কিন্তু, দিব জমা দিব পাৰিবা, এইটো কিন্ত, প্ৰচাৰ পত্ৰিকাটো
ৰ'বা, মোৰ লগত আছে, ইমান বহুত কেইটা আছে, কবিতা বহুত আছে, দশ বাৰ এ, পোন্ধৰ, বিশটা মান কবিতাও আছে আৰু চং আছে চা টা, পাঁচটা, ছয়টা, সাতটা মানা
হয়, এইবিলাক জমা ল'ব, এইবিলাক ফটো চটো মাৰিব, এইবিলাক ডকুমেণ্টেশ্যন কৰিব ন' এইবিলাক। তো এইবিলাক ডকুমেণ্টেশ্যন কৰিলে, সিহঁতেও ওপৰত পঠাই দিব ওপৰত, এই তাঁহাতৰ এন জি অ'টো মানে ডাঙৰ হয় আৰু বহুত কানেকশ্যন আছে, ওপৰলৈকে বেলেগ বেলেগ থাকিব। তাহাঁতে এইবিলাক ডকুমেণ্টেশ্যন কৰি, ৰেকৰ্ড কৰি পঠাব নহয় ওপৰত। তো বেলেগ বলেগ ফাউণ্ডেশ্যন লগত পঠাব, তাৰ ফাণ্ড, পইচা কাৰণে, কিবা কাৰণে, আমি কিবা কৰি আছোঁ, এইগিলাক ডেভলপমেন্ট গিলা মানে, সমাজৰ কাৰণে কাম কৰি আছোঁ বুলি, এন জি অ' তে। তো বেলেগ বেলেগ ফা ফাণ্ডত পঠাব, তো এইগিলাখন যাব নহয় ওপৰত তোমাৰ, যে ই আমাৰ টেলেণ্ট আছে, এনেকুৱা ল'ৰা-ছোৱালী আছে, কবিতা লিখিব পাৰে কিন্তু, তাহাঁতে সুবিধা পোৱা নাই। বা উপযুক্ত প্লেটফৰ্ম পোৱা নাই, তাহাঁতক যদি প্লেটফৰ্ম দিয়া হয়। সেনকে ওপৰৰ পৰা কিবা-কিবি সুবিধা আহিব পাৰে, বুজি পাইছা?
অ', কিন্তু, মই কি কৈ আছোঁ বুজছা?
আৰু গৰম বন্ধত যদি এনে ফ্ৰী থাকা, তে, হে সেইখিনি সময়ত আহিব পাৰা, আহিলে ভাল হ'ব আৰু।
আ, মই কি কৈ আছোঁ শুনা।
হয়।
কৈ আছোঁ কি মোৰ লগ যোনটো চং আছে বাট, সেইটোতো মিউজিক চিউজিক একোটো ট্ৰেক, এখনো তৈয়াৰ ক এই তৈয়াৰ কৰা হোৱা নাই না।
হয়, হয়।
সেইটোতো নচলিব বাট, মোৰ লগত চায়েৰী আছে, এ কবিতা আছে সেইবিলাক দিব পাৰি।
অ, কবিতাবিলাক দিব পাৰিবা। কবিতাটো দিব পাৰিবা।
কাহিনী লাগে? কাহিনী দুটা মানৰ লিখি দিম লাগে, নিজে বনাই। কেনেকুৱা ধৰণৰ কাহিনী লিখি দিম? এক কাৰ্টুন চিষ্টেম, নে ডাঙৰ মানুহ?
মানে সৰু ছোৱালী ভাল পোৱা, মানে সৰু ছোৱালি থাকিব ন এল পি স্কুল যিবিলাক ঘৰৰ ওচৰত থাকে ন সৰু চুলি যই ভাল পোৱা যদি কাহিনীটো শুনাব পাৰ বা সৰু ছোৱালী যিটো শুনি ভ বা পৰিকেনে ভাল পায় বা অসমীয়া সহজ ভাষাত লিখা। পঢ়ি আৰু কিবা এটাটো শিকিব পাৰে কাহিনীটো পৰা মৰেল ষ্ট'ৰী যেনেকৈ
অ', বুজি পাইছো মানে এ লাষ্টত যাতে এনেকুৱা চিষ্টেম থাকে যে, এইটো কাৰনে পৰা তোমালোকে কি কি বোৰ পালা।
হয় হয় সেনেকুৱা টাইপৰ আৰু সৰু ছোৱালী। আৰু কাঁহ-কাহিনীটো যদি ইটাৰেষ্ট হয় যাতে সৰু ছোৱালী যুটীয়া ভাল পায় শুনিনে যাতে সনেকুৱা টাইপৰ। আজি জ্যোতি আহা যদি কাহিনীটো যদি চা লিখি আনিবা তোমাক যদি ক'ব দেই চবত দে যদি ষ্টুডেণ্ট থাকে যদি সৰু সৰু এল পি স্কলাৰ দুটাই এল পি স্কুলাৰ কিছুমান মানুহ থাকিব তাৰ যদি পাৰ্ফৰ্ম কৰিব পাৰা যদি, এই চামনত যদি তাহত বহি থাকিব। তাত যদি শুনি ভাল পায় পাৰফৰ্ম যদি কৰিব পাৰা কাহিনীটো কৈ দিব পাৰিবা, অল কৰী কিনে অলপমান কৈ কিনে অলপমান যেনে কাহিনীটো কৈ যেনে মানুহে এজনৰ আগত, যদি পাৰফৰ্ম কৰি দিব পাৰে ভাল হ'ব। দিব পাৰে যদি টাইম থাকে যদি দিব পাৰে অপৰচুনিটিটো।
অ', অ', অ', মোৰ লগত, মানে সেই লাষ্ট টাইমত লাষ্ট টাইমত যেনকৈ এচিত থকা এ কি কাহানী গিলা আছে না।
হয় হয়।
এইবিলাক মোৰ লগত আছে দুট মানা, কিন্তু এ এটা ভাল আছে, এটা অলপ ইমান ভাল হোৱা নাই।
অ', যিটো ভাল আছে যিটো মানে মানুহ ভাবিব আৰু এটো শুনি ভাল পায় আৰু সিহঁতে, সিহঁতক ৰস ৰস লাগে কাহানীটো। ইণ্টাৰেষ্টিং লাগে আৰু শুনিব অলপ শুনিলে আৰু পিছতো কি হয় এ শুনিবলে উচ্চ থাকে হেয় মানে, তুমি যেতিয়া কৰি থাকিবা কাহিনীটো যেতিয়া আন্ধাৰ আন্ধাৰত ভালকৈ যাতে শুনে যতে ষ্টৰী বিলাক মুনুজুগদি, কাৰণ এটা ভাল এটা লাগে আৰু একুৱা এনেকুৱা। সেইটোৱে।
অ', অ'।
আৰু সেইটো মানে অলপ তোমাৰ বিকাবো হ'ব মানে অলপ ইমান চলিগ মাজত তুমি কৈ দিবা যদি সেনেকুৱা আৰু। তাতে সাৰ্থৰ থাকিব বেলেগ বেলেগ মানুহ থাকিব আৰু কেমেৰা চেমৰা থাকিব বুজি পাইছা, ফটোটো কেমেৰা কৰি থাকিব ন। ভিডিঅ' চিডিঅ' হৈ থাকিব, আৰু এইবিলাক ভিডিঅ' বিলাক ছ'চিয়েল মিডিয়াত দিব, হা। অ', কনফিডেণ্ট আহিব আৰু ত মিকৰ আগত তুমি ক'বা কিব কিবি, সেইটো আৰু কিুমানোম বা কৈছেনো খুদ দিব কিুমান ল'ৰা, ছোৱালী সুধিব বা আমাৰ বয়সৰ মানুহ বিলাক কিছুমান কৈছ আমাৰ বয়সৰ ল'ৰা, ছোৱালী বিলাক কিছুমান কৈছেনো সধিব পাৰে, তুমি এইটো নিজে লিখ দেখিছা নে কেনেকৈ তোমাৰ আইডিয় আহিল কক কেতিয়া দেখিছিলা কি, আৰু কিবা কিবি সুধিব পাৰে কিবা কিবি। সেইবিলাক ভালেই ক'ব লাগিব আঞ্চেৰবোৰ হয় হয়, মানে এইবিলাক কৰিলে মানে কি জানাম নিজৰ অলপ কি অভিজ্ঞতাটো
এইটো নিজৰ পাৰ্চনেল বস্তু না, এইটো কাই চুৰি কৰিব নোৱাৰে।
অ' মানে কনফিডেণ্টটো আহে, মানে তোমাৰ যদি কিবা বস্তু আছে যদি মানুহ শ্বেয়াৰ কৰিব নোৱাৰাত সেই বস্তুটো, কি নহয় না নলেজটো কাম নহয় না। হয় না নহয়, সেইটো তোমাৰ